হেল্ল'? অ ', শুনিছা নে?
হা?
শুনিছানে এ, কি কৰিম এহ এনে আছোঁ। কাঁহ তাহ এইবিলাকত লাগি মেলি আছো।
অহ ', তাৰ পৰা ভাতত লগা নাই অ', অ ', সেই কি কৰিব?
নাই -নাই।
ব এনেই কাম অকণ আছিলে, তাকে কৰি পেলাই বিচনাতে পৰিছো ইমান ভাগৰ - ভাগৰ লাগিছে।
আমি আৰু জানাই আৰু ভাততে লাগি থাকিব লাগিব এইবোৰে আমাৰ জীৱন।
তাকে সেই তাকে। কি বনাইছে ভাতৰ লগত?
এ কি বনাবা, ভুল। ভাজিম, তাৰপিছতে ভাত। তাতে, ডিম দিম।
আঁহ।
কনী অকণ বনাম আৰু তেনেকেই খাব এই বেছি কিবা কিবি বনাই থাকিবলৈ অশান্তি লাগিছে গাটোও ভাল নহয়।
অঁ!
কাৰণে, আৰু কিমান এই বোৰকে এ ডাক্তৰ ক তো দেখুৱাই থাকো আৰু, ডক্তৰে আজিকালি আৰু পইচাহে লাগে আৰু। গতিকে কিমান পইচা দে কৰিম নো আৰু। পইচা খৰচ কৰি থাকোতেই যায়।
মেন নহয় আক'!
বেমাৰতটো মেইন, কিন্তু আকৌ পইচা কথা চিন্তা কৰিব লাগে নহয় বহুত খিনি যায়, এতিয়া বেমাৰ কিবা এটা হৈছে টেষ্ট কৰিবলৈ গোটেইখিনিয়ে দিয়ে।
অঁ সেইটো হয় বাৰু।
চব টেষ্ট কৰোতে কিমান খিনি পইচা যায়। তেওঁলোকে ইমান পঢ়া শুনা কৰি আহিছে ধৰা।
অঁ সাধাৰণ সাধাৰণ ব্লাড টেষ্ট এটা কৰোতে তেৰশ চৈধ্যশ টকা
সেইটো তেওঁলোকে ইমান জানেই পঢ়া শুনা কৰি আহিছে গতিকে তেওঁলোকে দিয়া আৰু আজিকালি সঁচা কথা ক'ব গ'লে পইচাটো বহুত পইচাটোৱেই মেইন আৰু আজিকালি কিছুমান ন নলয় নললো ও এইবোৰ দিবলগীয়া থাকে যে
অঁ হয়
আৰু তে ৰ ওচৰলৈ গলে আপুনি আমোকখনলৈ যাব তাতে টেষ্ট কৰিব এনেকে বুলি কয় আৰু কিছুমান জেগা বহুত সেইবিলাকে ষ্টেট কৰিলেহে চাই আকৌ সেইবোৰ আকৌ বহুত দাম লয়
আকৌ আজিকালি আপোনাৰ এনেকোৱা এনেকোৱা এটা আপোনাৰ আজিকালি নিয়ম বনাইছে আপোনাৰ ডক্তৰ ৰে প্ৰথম আমোক ক টামুক ক কৰক ধৰি লওঁক টেষ্ট কেইটা কৰা পাছত আপোনাৰ দুটামান টেষ্ট দিব আপুনি বেলেগে বেলেগে কৰি চাঁওক বুলি এতিয়াই মাজতে মোৰে অকণমান গা বেয়া হল ব্লাড টেষ্ট কৰিবলৈ দিলে কিবা কিবি এসোপামান টেষ্ট কৰিব দিলে কৰিলো কৰি পেলাই আকৌ সেইদিনা ডক্টৰে কৈছে অঁ বোলে এই দুটা টেষ্ট বিলাক আকৌ বেলেগ বেলেগকে দুখন মানে হেৰিত কৰিবলৈ কৈছে সেই তেনেকোৱা কথা
বাকী তোমালোকৰ মাহতৰ ভাল নহয় বহুত ভাল ভাল বহুত দিন কথাই পতা নাই তোমাৰ মা মাৰা লগত
অ তাকেহে তাকে তাকে নাই ঠিকে আছে বাৰু বৰ বৰ্তমান
এ দেহা কি ক'বা আৰু বুজিছা বিশেষ ৰূপে আছো আৰু যেন তেনে খাবইতো লাগিব কৰিবইতো লাগিব
হয় হয়
অকমান কওঁ অকমান বহো তেনেকে তেনেকে কৰি কৰি আৰু দিনটো পাৰ কৰো আৰু
উম তাকে তাকে হয় কি কৰিব নো
এ উপায় নাই আৰু বুজিছা
খোৱা বোৱাবোৰ সময়মতে কৰি থাকিব
এ সেয়াই যেন তেনে চলি মেলি আছো বুলি ক'লেই হ'ল আৰু
উম তাকেহে
উপাই নাই আৰু
হয় হয়
এতিয়া পো কি বনাইছে
আমাৰ আজি সেই আপোনাৰ ডিম বনালে। ত আছ ডিমই সে দমৰ নিচিনাক।
তোমালোকে দিম কিহে মানে দিম। কি দিম খোৱা।
দিম মানে মইহে খাওঁ। এ মানে আপোনাৰ মাহতে বকে মানে কি আৰু আপোনাৰ এই মুৰ্গী ডিমতটো নাখায়।
অ আমিও নাখাওঁ বুইছা। আমি হাঁহৰ দিমহে হা
অ আমাৰ সেই হাঁহৰ ডিমো পাবলৈ।
আমাৰ এখেতে আহিলে আনি দি থৈ যায় তেওঁ আকো নাথাক হয়ে চুগাৰ আছে প্ৰেচাৰ আছে এতিয়া হলেও আৰু আমি দুটাই খা আমি কেইটাই খাওঁ আৰু মাজে সময়
তাকে হয়
অ নাখালেওতো নহয়ে
নহয়ে হয়
মন যায় কেতিয়াবা খাব ব'লে উম আৰু কিনা নাবোৰ শেষ সেয়া লাগে উম। সেয়া সেয়া লাগে হেৰি এইটো কি বুলি কয় এতিয়া তোমালোকৰ লবণ দিয়নী বুলি শুনিছিলো কালি
অ সেই কাইলৈ লগোন দিয়নী
অ এতিয়া তুমি কেইটা বজাত যাবা যাব লাগিব
তাকে কাইলেহে যাবতো লাগিছিলে সোনকালে ৰাতিপুৱাই কিন্তু আপোনাৰ সেই মানে বহুতে দেৰি হব মানে ভৱনতহে পাতিছে অ হেৰিত যজ্ঞ মন্দিৰত পাতিছে। তাৰপিছতে আপোনাৰ হে উ
এই ভোজটো কেতিয়ালে পৰহিলে তাৰ পাছদিনাখন আহ ষোল্ল সোতৰ ওঠৰ উঊনৈশ বিশ তাৰিখে উ বিশ তাৰিখে উনৈশ তাৰিখ নেকি অ অ
মানে এদিন
অ ঊনৈশ তাৰিখে অ এদিন মজাৰো থাকে অ
তাৰপিছতে সেই
খালি আৰু তোমাৰ কাৰ আৰু একদম টত নাইকিয়া হ'ব আৰু হয় নাই এতিয়া কি পিন্ধিম বুলি ভাবিচা পিছে চাদৰ মেখেলা
এ নাই নাই চাদৰ মেখেলা নিপিন্ধো চুই জাৰে পিন্ধি যাম মানে সেই চাদৰ মেখেলা বনাই ইমান গৰমত নোৱাৰো পিন্ধি যাবলে আৰু বিশেষ কে কি হয় হে যেতিয়া ল
এ ছোৱালী মানুহ তোমালোকে এতিয়া নোৱাৰা এতিয়া আমি ভাবা- ছোন কেনেকে পিন্ধি থাকিব লাগে কম অশান্তি হয় নে আমাৰ
নহয় এনেই মই বৰটা বেয়া নাপাও, খালি মানে কি হয় আপোনাৰ সেই লগৰ লগত যিকেইজনী থাকিব ধৰিলওক ঘৰৰে গোটেই কেইজনী কিন্তু। সেই বাকী কেইজনী। জনীও যদি মোতকে ডাঙৰ কেইজনী নিপিন্ধো বুলি কৈ দিয়ে মইনো কেনেকে পিন্ধিম।
ৰাম ভা ভালো নালাগে, অ এতিয়া তোমালোকৰ কেনেকুৱা। কেনেকুৱা লৰা সেইটো, মানে যাৰ লগোণ দিয়নী। কেনেকুৱা সম্পৰ্কীয়।
মোৰ মাহী লৰা, মানে মোৰ মাৰ বৰ্তাকৰ ছোৱালীৰ লৰা।
আহ তেওঁলোকৰ ঘৰ ক'ত বা।
আহ ঘৰ আপোনাৰ, পুলিবৰ বুলি কয়।
অঁ
ইয়াতে অ তাৰপিছতে সেই অ পুলিবৰত।
বাকী খোৱা বোৱাটো কাইলে তাতেই হ'ব, জলপান চলপান। হ'ব চাগে।
নহয় জলপানতো খুৱাবই, আৰু লুচি ভাজি খুৱাব ভাত নোখুৱাই ভাত। লঘোণ দিয়াত
ভাতটোতো নোখোৱাই লগুণ অ লঘোন দিয়নিত নোখোৱাই সেইটো কাৰণে সুধিছো ছিলো নহয় টাউনীয়া জেগাত খোৱাবও পাৰে সেই সেইটো বুলি ভাবি এ
নাই নাই নাই। আৰু মানে কি
আমিতো আগৰ দিনৰ মানুহেই।
মানে আপোনাৰ, নাই নাই আমাৰ মানে কি পুৰণা মানে আমাৰ মাহঁতৰ কালৰ মানুহখিনি মানুহ ডাঙৰ মানুহখিনি কিন্তু এনে বাকীবোৰৰ কাৰণে লুচি ভাজি আকৌ পেহা মানে মোহাৰ আপোনাৰ অফিচৰ ষ্টাফ খিনি আহিব ধৰি লওক, তাৰ লগৰ খিনি, তাৰ পাছতে ধৰি লওক এতিয়া আমিবোৰ ধৰি লও কি হয় আজিকালি এতিয়া জানেই ন
আচ্ছা।
এবেলা জলপান খালে দুবেলে খাব। গলে মনেই নাযায়। আৰু জলপা পানতো তেনেকে ইমান আমি ল'ৰা ছোৱালী বোৰ ইমান খাবলে অকমান টানো পাওঁ। এ বহুত তেনেকুৱা কাৰণে হে লুচি ভাজি ব্যৱস্থা আৰু। তাকে সেই এতিয়া সেই আৰু এইবোৰ ঘৰ কিবা এটা বুলি ক'লে আপোনাক খৰচৰ ৰাস্তা
এ খৰচৰ ৰাস্তাটো আছে তাতে আকৌ এজেন্টটো আছেই।
অ ক'ব লাগিছি যেনে আপোনাৰ জধং মধংকে একো দিবওঁ নোৱাৰি, ধৰি লওঁক দিগদাৰ হৈ যায় এতিয়া আকৌ কাইলৈ ধৰি লওঁক অহা যোৱা ঘ, ৰৰ পৰা ধৰি লওঁক যাওঁতে কেব এখন লৈয়ে যাব লাগিব, নাই নাই সেই এখন মানে কি হয় টেম্পুত গলে আমাৰ মানে ঘৰৰ পৰা আধাত দৰ খোজকাাঢ়ি ওলাই যাবগে লাগে। আৰু সেই কাপোৰ কানি পিন্ধি মানে আপোনাৰ ওলাই খোজ কাঢ়িবলৈ মন নাযায়। সেইটো কাৰণে সেই কেব এখনকে এটা কে আপোনাৰ বুক কৰিম আৰু তেনেকে যাওঁতেও, তেনেকে আহোতেও, তেনেকৈ আহিব লাগিব আৰু।
এ ভাল কৰিছা-ভাল কৰিছা, খুব ভাল কৰিছা বুজিছা।
তাকে হে নোৱাৰি যে গৰমত খোজ কাঢ়িবলৈ।
উম।
এনেই কলেজ থাকিলে বা তেনেকে অহা যোৱা কৰো।
অহ, আগতে আমি বুজি চাম কিমান দূৰ-দূৰ খোজ কাঢ়ি যাওঁ। একদম ছয়-সাত সাত কিলোমিটাৰ খোজকাাঢ়ি যাব লাগে, খোজকাঢ়ি আহিব লাগে, ভৰি একদম টন-টনাই যায়। আহি পেলাই আকৌ ঘৰত তুমি আহৰি নাই নহয়। ইফালৰ পৰা সিফালে ইটো কাম-সেইটো কাম আমি ধৰা আগতে বাই ভনী কিবা যদিও সেইখিনি কাম কৰিব লাগে, সেইয়াই আৰু।
তাকে আপোনালোকৰহে লগন দিয়ণী আছিলে নহয় ন?
অহ আমাৰো লগোন দিয়নী নহয়, তোমালোকৰ যেনিবা ভোজৰ দিনাখনেই আমাৰ লগন দিয়নী। এতিয়া ভতিজাটো আমিওতো কিবা এটা ভাল বস্তুয়ে দিব লাগিব।
উম তাকে-তাকে।
উম কেতিয়াবা এতিয়া মানে কি হয়। এই কাপোৰ কানিও দিব কাপ ভাল বস্তু মানে যে কাপোৰ কানি বেলেগ বস্তুতটো দুজন নায়ে আৰু। কাৰণ তাৰ এতিয়া বয়সো হ'ল, বিয়াও হ'ব। ক লাগিব।
সেইটোৱে-সেইটোৱে।
পাবহি, এতিয়া বিয়াতে আগতে আৰু লগুন দেৰণীখন এনেকে পাতি থৈছে। অহ ছোৱালী বাও চোৱা খেতি কৰা নাই চালেও দিয়াচোন। হবই সোনকালে। এতিয়া কাপোৰ কানি এতিয়া লৰাই কি কৰে আমাৰো।
অ।
সেই আৰু
তাকে হে।
এতিয়া যাব টো লাগিবই। বাকী উ তোমাৰ তুমিতো কাইলে গৈ আকৌ ঘূৰি আহিবা নে কি?
নাই কাইলৈ ঘুৰি আহিম এ যজ্ঞ মন্দিৰতহে আমাৰ ঘৰৰ পৰা আপোনাৰ ধৰি লওক গাড়ী লৈ অহা যোৱা কৰিলে বেছি সময় নালাগে যে।
অ কিন্তু উবেৰতো চাগে যথেষ্ট পইচা ল'ব ন?
লয় আপোনাৰ ধৰি লওক আশী নবৈ টকা মানকে লয় কেতিয়াবা এশ টকাও হয় কেতিয়াবা দেৰশ টকাও হয়। তাহাঁতৰ সময়ৰ ওপৰত কথা আৰু আচলতে। মানে আপোনাৰ মানে দি এই জেগা ক মানে হেৰিটো লৈ চাই।
আমাৰো অকমান দূৰত্বতো আছে কিন্তু হলেও তেনেকে যাব পাৰো আমাৰ ইমান কথা নাই মোৰ দেওৰতো যাব নহয় গাড়ী লৈ।
অ গম পাইছো উম উম।
বা আৰু বুজিছা এইবোৰ হাতে কামে লাগো নহলেতো নহয় মোক সহায় কৰে মানুহ নু কোন আছে?
তাকে- তাকে লাগ লাগক- লাগক দিয়ক হ'ব। ঠিক আছে দিয়ক।
অহ, ঠিক আছে।